হেল্ল, হেল্ল'?
অ কোৱা অ শুনি আছো এনে বহি আছো, তুমি কোৱা
চাহ তাহ খালা?
অ মাত্ৰ খালো।
হয় নেকি কিহৰ লগত?
অ এনে শুদা চাহ খালো আৰু কিহৰ লগত খাম।
হয় নেকি।
উম।
মইও চাহ খালো বাৰু অলপ আগতে।
হয় নেকি, তুমি কিহৰ লগত খালা?
এ মই তোমাৰ পিঠা আছিলে।
অ' হয় নেকি, ভাল পোৱা? কি পিঠা ভাল পোৱা? উম নাৰিকল পিঠা নে কি বোলে। অ' তিল পিঠা নে তেল পিঠা খাই ভাল পোৱা নে?
তেলৰ পিঠা ভাল নাপাও, তিলৰ পিঠা ভাল পাওঁ।
হয় নেকি।
তুমি কিহৰ পিঠা খাইকে বেছিকে ভাল পোৱা?
মই নাৰিকল পিঠা জানানে নাৰিকলৰ লাৰু, নাৰিকল পিঠা, যোন পিঠা এইবিলাক খাই ভাল পাওঁ।
অ' সেইটোতো হয় আমাৰ মানে মানে আজি অলপ বিহুৰ বিষয়ে কথা পাতো দিয়া।
কিহৰ বিষয়ে, হয় হয়।
অ' আ তুমি কোনটো বিহু বেছি ভাল পোৱা, ৰঙালী বিহু, বহাগ বিহু তাৰ পিছত কাতি বিহু? কোনটো বিহু তুমি বেছিকে ভাল পোৱা?
মই ভোগালী বিহু ভাল পাওঁ।
হয় নেকি অ' ভোগালী বিহু
কই কোৱাচোন
ভেলাঘৰ বনাই যে তোমাৰ, এইটো ভেলাঘৰ।
হয় মাঘ বিহুক ভোগালী বিহু বুলি কোৱা যায়।
অ' গম পাওঁ মই মাঘ বিহুক ভোগালী বিহু বুলি কোৱা হয় আৰু তাতে মানে খোৱা যায় আৰু তোমাক বেছি গতিকে ভাল লগা মানে ভোগালী বিহু হয়নে? ভোগালী বিহুত মানে কেনেদৰে তুমি এনে উদযাপন
ইমান যে শিকিবলৈ এনজয় কৰিব পাৰি খাই থাকিব খাই খাই ফুৰি থাকিও মানে
সেইতো হয় বাৰু কেনেদৰে উদযাপন কৰা আৰু কেনেদৰে কি কৰা ভোগালী বিহুত তোমালোকে ঘৰত মানে সেইটো অলপ অ কেনেকুৱা ধৰণৰ কি কি কৰা সেইটো কোৱাচোন অলপ তাৰ বিষয়ে
ভোগালী বিহু আমি এতিয়া উম কি বোলে তেইশ আহ চৈধ্য তাৰিখেটো উম বেছিভাগ আমাৰ চৈধ্য তাৰিখে ভেলাঘৰ খোৱা যায়, পোন্ধৰ তাৰিখে ভোগালী বিহু উদযাপন কৰা হয় নে নহয়?
হয় হয়, আমাৰ সেইটোত ভোগালী বিহুত কিন্তু ঠাণ্ডা দিনতে হয় ন।
অঁ ঠাণ্ডা দিনতে হয় উম কি বোলে এইটো উম উম ফেব্ৰুৱাৰীতে কি বুলে এইটো জানুৱাৰীতে হয়। হোৱাটো উম তাৰ পিছত কি বোলে আঁ চৈধ্য তাৰিখে আমি কি বুলে এইটো ভেলাঘৰ খাওঁ।
অঁ এনে ডেট ডেট ডেটটো চেঞ্জ হৈ থাকে তোমাৰ এনে চৈধ্য তাৰিখ পোন্ধৰ কিন্তু মাহটো চেঞ্জ নহয় তোমাৰ আমি ভোগালী বিহুত যি যেনেদৰে আমি ভেলাঘৰ বনাওঁ যেনেদৰে ভেলাঘৰ সজাও তাৰপিছত আমি মানে অঁ বহুত ধৰণৰ কিবা কিবি উদযাপন কৰা যায় হয় কি নহয়।
অঁ হয় হয় হয় হয় দিয়াচোন
আৰু আমাৰ মানে ভোগালী বিহুত শুনে না আমাৰ ভোগালী বিহুত মানে বি বহুত ধৰণৰ পিঠাবোৰ বনাই নহয় যেনেকুৱা আঁ পিঠা নবনালেও মানে অঁ কাষৰ মানুহকেইটাই মানে আমাক খাবলৈ মাতে, মানে পিঠাবোৰ এইটো সেইকাৰণে মোৰ ভোগালী বিহু বিৰাট ভাল লাগে। আৰু ভোগালী বিহুৰ বহুত কিছুমান বস্তুবোৰ আছে, যিহেতু বনভোজ খোৱা যায়। আৰু ভেলাঘৰ বনোৱা যায়, সেইবোৰৰ কাৰণে মানে ভোগালী বিহুতটো বেছিকে ভাল লগা হয়। আৰু তেতিয়া কেতিয়াবা তুমি এনে ভেলাঘৰ বনাইছানে, ভেলাঘৰ খাইছানে?
অঁ মই ভেলা ভেলাঘৰ বনাইছো জানানে লগৰ কেইটাৰ লগত মিলিকে। উম ভেলাঘৰ বনাইছো কি বোলে তাইৰ পিছত তাৰ পিছত কি বোলে উম এ আৰু ভেলা এবাৰ বনাওঁতে ইমান ইমান কমেডি হৈ যা মানে ভেলাৰ বনোৱা সময়ত আমি বেছিভাগ এতিয়া কলৰ পাতটো লাগে ন শুকান কলৰ পাতটো। অঁ কি বোলে এই তেতিয়া লবলৈ যাওঁ তেতিয়া একেবাৰে চবে চু চুৰি বাগৰি এইটো টানিতে কিমান টান হয় জানানে? এ চুচৰি চুচৰি বাগৰি হ'লেও কি বোলে এইটো কৰো, অঁ টানো তাৰ পিছত পাহৰৰ পৰা যাইকে চবে অঁ ল'ৰাহঁতে জানানে এই বাঁহ কেইটা লৈ আনে নহয়। কিবা এ ক'ৰবাত আচুৰা খাই থাকে, কৰ'বাত আচৰি খাই থাকে একেবাৰে আমিতো খালি বাট চ্ছা লব লৈ যাব নালাগে জানে আমি খালি এইটো তাতটো ছিঙিব গলে হ'ল আৰু আৰু
এতিয়া এতিয়া সেইবোৰতো নকৰা চাগে, এতিয়াতো এতিয়াতো আগৰ নিচি
এতিয়া মানে এনেকা কি বুলিছ ক কৰা যায় নকৰা নহয়। কৰো এতিয়াও বাট এতিয়া মানে চবে মান অঁ কৰোতো আমি ইয়াতে হয়, আমি ইয়াতে খাওতো ভেলাঘৰ খাওতো আমি।
আমাৰ পানে মানে ভেলাগৰ খোৱা নাযায়, আগতে মানে যিহেতু ভেলাগৰ আমি খাই ছিলো সৰুতে আৰু বহু সৰু সৰু লগ বন্ধু আছিলে মানে সিহঁতৰ চব গুচি গ'ল, তাৰপিছত তোমাৰ আঁহ ধৰা তোমাৰ ধৰা হ, বহুত মানুহবোৰ আছিলে তেতিয়া খাওঁতে ভাল লাগিছিলে কিন্তু বৰ্তমান কোনো নাই মানে অকলশৰীয়া হৈ গ'ল আ চবে নিজৰ নিজৰ কামত ব্যস্ত আৰু চব বাহিৰত গৈছে। তোমাৰ বাদে চাগে এতিয়া সৰু সৰু পোৱালীবোৰ আছে চাগে এজ মানুহ ল'ৰা তেওঁ মানে তাতে আছে চাগে। আমাৰটো কি হ'ল মানে যিহেতু ল'ৰাবোৰ আছে বাহিৰলৈ গুচি গ'ল আৰু কিছুমানে বেংলৰ আছে। কিছুমানে মুম্বাই, সেইকাৰণে মানে বেলাঘৰ তেনেকুৱা আৰু অকলে কেনেকুৱা কাম কৰচোন। সেইকাৰণে খোৱা নহয় আৰু তাৰপিছত ৰঙালী বিহু তোমাৰ এনে ক'ব গ'লে ৰঙালী বিহুৰ তোমাৰ বেছিকে মোৰ উদযাপনবোৰ হয় নহয় চাবলৈ যাবলৈ কাৰণে ইমান ভাল লাগে। আৰু তোমাৰ ছিংগাৰবোৰ আহে।
ঘৰে ঘৰে নহয় ঘৰে ঘৰে যায় গান গাই ফুৰি তাৰপিছত তাৰ পৰা ওলোৱা পইচা কেইটাক পিকনিক খাই ইমান ভাল লাগে জানানে? আমি প্ৰায় একেবাৰে বিহুৰ কি বোলে সাজ পাৰ পিন্ধি গামখাৰু গগনা লগাই কপৰবোৰ লগাই একেবাৰে নাচিব যায় ভাল
পাৰ্টচিপেট কৰিছানে কেতিয়াবা?
আমি গাঁও ঘৰতে নাচি ফুৰো নহয়, পাৰ্টিচিপেট কৰাৰ দৰকাৰে নাই।
হয় নেকি, তুমি ঘৰতে নাচি মানে আমাৰ লাষ্ট টাইম তোমাৰ আমাৰ প্ৰগ্ৰাম হৈছিলে
সেইকাৰণে এইবিলাক কৰোঁ যে যাতে আমাৰ পাছত আমাৰ সৰু ভাইটি ভণ্টিও শিকে যাত তে আমাৰ আ, কি বোলে ট্ৰেডিচনেল কি বলে এইটো উ, ফেষ্টিভেলটো এনেকা উদযাপন কৰিব লাগে বুলিকে সেইকাৰণে আমি প্ৰায়ে আমি ভেলাঘৰ খোৱা তাৰপিছত ৰঙালী বিহুত ঘৰে ঘৰে নাচি ফুৰা এনেকা কৰি ফুৰো মানে জানানে।
হয়, তোমাৰটো মানে আমাৰ লাষ্ট টাইম মানে আমাৰ ইয়াতে প্ৰগ্ৰাম হৈছিলে তেতিয়া মানে জো জুবিন দা আহিছিলে জুবিন দাক আমি চাবলৈ গৈছিলোঁ প্ৰগ্ৰামত। ইমান মানুহ হৈছিলে চাবৰ কাৰণে, ইমান মানে ভাল লাগিছিলে। তোমাৰ কাষত কি সৰু পোৱালি আছে নেকি? ইমান কান্দি আছে যে, চিঞৰ বাখৰ কৰি আছে।
অ' কিবা প্ৰব্লেম পাইছে নেকি?
নহয় চিঞৰি আছে সেইকাৰণে বুলি ক'লো, মানে শুনি মানে কথাটো মানে শুনা পোৱা নাই ভাল কে মানে চিঞৰি
অ' নহয় নহয় মই শুনা পাই আছোঁ তোমাৰ কথাখিনি। তাকে আৰু তাকে কৈছোঁ আৰু মই মানে আমি আমাতকে সৰু ল'ৰা ছোৱালীক, ভাইটি ভন্টি সকলক খোৱাও শিকাবৰ কাৰণে হ'লেও আমি এইবিলাক উদযাপন কৰিব লাগে মানে আমি মানে ভালদৰে চেলিব্ৰেট কৰোঁ, ভেলাঘৰ খাওঁ তাৰপিছত ৰাতিপুৱাই উঠিকে গা পা ধুই ভেলাঘৰ জ্বলাও।
এইটোতো হয়, এইটোতো হৈ যায় মানে হয় তোমাৰ তিল পুঠা, এইটো শুকান পিঠা ভেলাঘৰ পিঠাবোৰ এইবোৰ মানে খাইকে ভাল লাগে।
বনাবলেও ইতা পিঠা বনাবলেও আ, কি বোলে এতিয়া চাউল তাউল ভিজাইকে দি থ'ব লাগে তাৰপিছত তিলকেইটা ধুই গুুৰত কি বোলে লাৰু বনাই।
তুমি পিঠাগুড়ি ঘৰতে বনোৱা নে যা, বা যিটো বাহিৰৰ পৰা আনা।
হয় হয়।
পিঠাগুৰিবোৰ বানী বানী ঘৰতে বনোৱা যায়। এ পোৱালি কান্দি আছে দেখোন তোমাৰ।
আ আ আ, হয়, তাৰপিছত আৰু তুমি কোৱা, তুমি- তোমাৰ ইপিনে ল'ৰা ছোৱালী কেইটা সৰু সৰু ল'ৰা ছোৱালী কেইটা এইবিলাক ভালদৰে নিহি-
হেঁ'
এইবিলাক মানে তোমাৰ তোমালোকৰ ইপিনে মানে এইবিলাক নহয় নেকি? মানে- অঁ কি বোলে অ কাতি বিহু কেনেকে উদযাপন কৰিব লাগে বুলি কে সৰু সৰু- পোৱালী বিলাকে নুসোধে।
খেতি পথাৰ নাই খেতি পথাৰত মানে খেতি পথাৰটো খেত- খেতি পথাৰ থাকাটো মানে- কাতল খেতি পথাৰ থকাতোৱে মানুহৰ মানে- তাতে কাতি বিহু মানে উদযাপন কৰা হয়। আমাৰ মানে খেতি পথাৰ নাই টাউন এৰিয়া ন' সেইকাৰণে মানে এইপিনে খেতি পথাৰ- টো নাই ন সেইকাৰণে, অঁ তাৰ কাৰণে মানে এইখিনি নহয়।
হয় হয়।
আগতে মানে হৈছিলে কাতি বিয়ো খেতি পথাৰ আছিলে মানে- অঁ' সৰু থাকোতে এপিনে খেতি পথাৰ আছিলে তাৰ কাৰণ- এ মানে অঁ সেইটো কৰা আছিল- লে মানে, কাতি বিহু উদযাপন কৰা হৈছিলে আৰু তোমাৰ বহুত ধৰণৰ- বিহুবোৰ আছিলে।
উম'
পালন কৰিছে। এতিয়া বৰ- ৰ্তমান এ এইটো ৰঙালী বিহু ৰঙালী বিহুৱে অলপ মানে ভাল লগা হৈছে।
এতিয়া মানে ৰঙালী বিহুটো মানে এইটো ফাংচন চাংচন হয় ন' এইবিলাকতে ঘূৰি ফুৰাটো- এইটো আমি মানে দিনত আহ কি বোলে বিহুক উম- অঁ' গীত জুৰি কে কি বলে গান গাই- কে নাচি ফুৰো। তাৰ পিছত ৰাতি হলে মানে এনেকা ৰঙালী বিহু প্ৰগ্ৰাম কেইটা চাবলে যাওঁ কেতিয়াবা কেতিয়াবা। সদায়তো যোৱা নহয় মানে, এতিয়া যেতিয়া যেতিয়া যা মানে যেতিয়া যেতিয়া উম কি বুলে ল- বনোৱা হয় অথবা আয়োজিত কৰা হয় তেতিয়াহে যোৱা অ হয় মানে। নহলে বেছিভাগতো আমাৰ গাঁও ঘৰতে- লৰাকে ল'ৰা ছোৱালী কেইটাৰ লগত ঘূৰি ঘূৰি নাচি মানে ভাল লাগে মানে।
অঁ' সেইটোতো হয় মানে ৰঙালী বিহুত- উদযাপনটো কৰা ভালে হয় বাৰু। আমি মানে আৰু তুমি যেতেঁ- আৰু মই লাষ্ট টাইম মানে ৰঙালী বিহুত- মই পাৰ্টিচিপেট কৰিছিলো বিহুত। অঁ' এটা বিহু ডান্স- সেইকাৰণে মানে ভাল লাগা হৈছে।
উম' অঁ' ভালে দিয়াচোন আম তোমালোকৰ ইপিনেটো এতিয়া ইমান- থাকিবলে আগত যেনেকাই- এতিয়া নহয় বুলি কলাই, আমাৰ ইপিনে মানে ইমান হৈয়ে থাকে আৰু ভালো লাগে- অঁ' কি বোলে এইবিলাক এহ মাঘত মাঘৰ বিহুত লাৰু পিঠ- ঠা খাই ৰঙালী বিহুত- আঁহ কি বোলে বিহু গীত জুৰি কেইটা জুৰি নাচিবৰ কাৰণে চবে- হাতে হাতে কোনে? কান্ধত ঢোল কোনে? গগনা কোনে? ম কি বলে এইটো লৈ ফুৰি থকাটো ভাল লাগে মানে জানানে? একেবাৰে বেলেগে উৎসাহ মানে চবৰে লগত এনেকে মানে ভাল লাগে। এতিয়া মানে এতিয়া এতিয়া আজিকালি জেনেৰেশ্যন তেনেকা ঘুৰি ফুৰি নুফুৰে মানে আমি এইটোকে এতিয়া আমাৰ সৰু আমি যেনেকা সিক
ক'ব গ'লে আমাৰ এতিয়া যোনটো জেনেৰেশ্চন যে এইটোতো মোবাইলতে ব্যস্ত স্ত হৈ থাকে। এতিয়া ৰঙালী বিহু চিহু লে ৰঙালী বিহু চেঙালী বিহু এইবোৰ একো নাই মানে মোবাইলতে ব্যস্ত হৈ থাকে আৰু আগৰ জেনেৰেশ্যন যি আছিলো। আমিয়ে যিহেতু এনজয় কৰিলো ভালকে একেলগে সেই বোৰে আমি এনজয় কৰিলো আৰু যিটো যোনটো জেনেৰেচন আছে। সেইটো অনলাইন গেমতে এনজয় কৰি আছে। সিহঁতে বেলেগ এনজয় কৰি আছে। আমাৰ নিচিনা যিহেতু আমি ফুৰি ঘুৰি কে টো এনজয় কৰা নাই। দিয়া ঠিক আছে। দিয়া অ, দিয়া ঠিক আছে। দিয়া তোমাৰ লগত কথা পাতি ভাল লাগিল দিয়া ধন্যবা
সচাকে উম, উম,